হেল্ল'
হয় আপোনাৰ লগত কচাল কেইটামান আছিলে বাৰতে
কি কথা
হেৰি আপুনি এনেই পঢ়া কিমান মান লাগে কৰিলে
হা
পঢ়া পঢ়া
অ ঠিকে ৰাকা চলিছা
হয় পঢ়া পাতিবিলাক আজিকালি গ্ৰেজুৱেশ্যন লগাই হ'লতো হেল্ল' হেল্ল'
হেল্ল' হেল্ল'
হয় পঢ়া পাতিবিললে গ্ৰেজুৱেচন লগাই ললুটো
আহ
এনেই ইয়াৰ পিছত কি কৰিম বুলি ভাবিছে
মই তোমাৰ বিজনেচ কৰিম
হয় বিজনেচ কৰিবি ন লাভ লোকচান দৰ এইবিলাক কেনেকৈ পাতিব লোকচান হলে কি কি কৰিব হেল্ল' হেল্ল'